হেল্ল'। কোৱা?
কি কৰিছা?
মই তোমাৰ এয়া এই এইটো এ গাও ফালে আহিছিলো। তোমাৰ মই মানে গাঁওৰ মানুহ এজন ঢুকাইছিল। ছিল যে।
অ অ।
তালে আহছিলো তাৰ মানে নাই আৱ। এইফালে আহিছিল ত বাকী ক। চাহঁ তাহ খালা চাহ তাহ খালা
অ খালো খালো তুমি খালা-
অ খালো খালো মই খাই পেলাই ওলাই আহিছো। এই এইটো কি এনেই জুলাই মাহত চামাৰ ভেকেশন কহ ফুৰিব যোৱা।
হা।
চামাৰ ভেকেশ্যনত ফুৰিব যোৱা প্লেন কৰা নাই
আহ কৰি থৈছো। বৰ্তমান যোৱা নাই আৰু
যোৱা নাই মানে এনেই ক'ৰবাত প্লেনিং কৰি থৈছে যে ক'ৰবাত যাম বুলি
কৰিছো কৰি থৈছো বাৰু তাকে লগ লগৰ কেইজনী লগৰ মানে কম হৈ আছে আৰু কেইটামান
অ আমাৰো নাই আমাৰো মানে তোমাৰ প্লেন চলি আছে তোমাৰ এই এইটো ট্ৰিপ এটা যোৱা তাকে এতিয়া মানে হোৱা হোৱা নাই এতিয়ালৈকে তোমাৰ জুলাই মাহৰ দহ তাৰিখ মানে যাম
অহঁ
তোমাৰ মানে আমাৰ গ্ৰুপ আহ গ্ৰুপত ছোৱালীও আছে বাৰু এই ছোৱালীও যাব ল'ৰাও যাব তোমাৰ এই টাৱাংলৈ যোৱা কথা কৈ আছে টাৱাং টাৱাংলৈ যোৱা কথা কৈছে।
অহঁ অহঁ
এনেই তোমালোকে এনে ক'ত প্লেনটো ক'ত বনাইছা ক'ত যোৱা
আমিও টাৱাং ফালে যোৱা কথা কৈ থিছোঁ আৰু
অহঁ এইটো মানে জেগাটো ভাল যে বহুত তোমাৰ বহুত তোমাৰ চাবলৈকীয়া মানে তোমাৰ গৰমৰ দিনত ধৰিলো তোমাৰ একে পুৰা অ বহুত তোমাৰ মানে তাত ভাল ইয়াত তেনেকুৱা ইমান গৰম তাত তেনেকুৱা মানে নহয় তাত তোমাৰ মানে পুৰা ঠাণ্ডা জেগা তাত মানে থাকিয়ে কিবা এটা ভাল লাগিব তাত মানে আমি তোমাৰ হোম ল নহ আৰু আমি হোম এতিয়া মানে দুদিন থাকিবা যে
অহ অহ
তেনেকুৱা তেনেকুৱা কৰি যাব লাগিব কওঁ তাত তোমাৰ আহ প্লেনটো বনি আছে যদি কব লাগে তোমালোকৰ তোমালোকৰটো কি এ এই কি পল চলি তলি কি হোৱা নাই নেকি
উম ছোৱালীও হৈছে ল'ৰা হৈছে আৰু তিনি কেইজনমান লাগে আৰু বিচাৰি আছো আৰু যাম কৈছে সিহঁতৰ এ কব আৰু পিছত
অহ, মও তোমাৰ আমাৰ যদি পোৱালি ধৰি লওক কমাই তেতিয়া কম দিয়া তোমাক
অহ, হব কৈ দিবা
অহ, তেতিয়া একেলগে যাব পাৰিম।
আ-ও পাৰিবা।
আ', - অ', পাৰি - পাৰি। ৱাহ অ', খালো -খালো এই তোৰ কি আজি অহ ভাত খোৱা নাই ভাত মায়ে মানে আজি বনাব গৈছেহে মায়ে তোমাৰ কি এনেই তুমি খোৱা নাই?
হ্ল' উম
কি খালা?
উম, ভাত খালো ভাত।
হেল্ল',
ভাত খালো ভাত।
ভাত খালা নহ।
অহ- অহ
হা?
তোমাৰ
মোৰো ঠিকেই আছে।
অহ
অহ, ঘৰত ভাল?
আহ তু মানে কলেজ পঢ়ি আছা নে কিবা জব কৰি আছা নে কিবা?
উম, কলেজ পঢ়ি আছো তুমি?
মইও কলেজে পঢ়ি আছোঁ।
অহ -অহ - অহ। মই ফৰ চেম।
ফৰট চেম নহ?
অহ।
কিয়?
এহ কি বুলি কয় ঢেকীয়াজুলি
অহ, এইটো এলোগেদি
অহ- অহ এলগটিয়া।
উম, এয়েটো। একজামটো খতম হল চাগে?
উম, অহ একজাম খতম হ'ল আকৌ উম, হ'ব পিছত এতিয়া গৰম বন্ধ দিব।
উম, এ কি তোমাৰ মেজৰ কি আছিলে?
উম, মেজৰ আছামিছ।
আছামিছ নহ আছামিজেৰ তান নহ?
অহ, অলপ টানো হয় সহজো হয় আৰু।
মই তোমাৰ আছামিচ লম বুলি মানে মই ফাষ্ট চেমতে ভাবিছিলোঁ তাৰপিছত আমি চল তানা চ ম তোমাৰ যিহে মই এতিয়া তোমাৰ ফিলচফি ললোঁ আৰু মাইনৰ হিষ্টি
অহঁ
অ এতিয়া চাগে মই থাৰ্ড চেমত আকৌ চেঞ্জ কৰি ল'ম থাৰ্ড চেমত চেঞ্জ কৰি লব পাৰি যে
অহ অহ
থাৰ্ড চেমত চেঞ্জ কৰিম তোমাৰ কিবা হিষ্টিতো মেজৰ মেজৰ কৰিম মাইনৰটো তোমাৰ ফিলচফি কৰিম।
অহ অহ
বাকী এতিয়া এই কলেজতোতো এতিয়াতো নাইে চাগে এতিয়া
অ নাই বন্ধ হৈ আছে আমাৰ একেবাৰে বন্ধ দি দিছে আৰু একজামৰ পিছত যোৱাই নাই আৰু হয়।
অ বাকী অ একজামৰ পাছত এতিয়া আকৌ বন্ধ হৈ গ'ল নহঁ। আজি কেই তাৰিখ আজি ঊনত্ৰিশ তাৰিখ নেকি।
এতিয়াও দিয়া নাই বাৰু এক তাৰিখৰ পৰা দিব
অ একতাৰিখৰ পৰা দিব মানে কি এতিয়াও কলেজ
নাই যোৱা নাই একজামৰ পিছৰ পৰা যোৱাই নাই আৰু মই
অ একজামৰ পাছৰ পৰা যোৱাই নাই। নাই নাই মইও যোৱাই এহ নাই একজাম
অহ
মোৰ তোমাৰ এইয়া এই এইটো এ বাইশ তাৰিখে খতম হল
অহ অহ
বাকী কোৱা। ঘৰত ভাল চবৰে
অ ভালেই তোমালোকৰ
মোৰো ভালেই বাৰু ভি এতিয়া, এতিয়া কিবা চাইট কাম কিবা উলিয়াব লাগিব। কিবা এটা সৰু সুৰা এনে বিজনেছ কৰিম বুলি ভাবি আছোঁ।
অ কৰিবা কৰিবা।
উম ইমান মান পাত এনেকুৱা নহয় আৰু যে কৰিমে কিবা এটা মানে কৰিব লাগিব এতিয়া ধৰি লওক বাবু আঁচনি পোৱা হাজাৰ টকা হাজাৰ টকাতো গোটেই মাহটো চলিব নোৱাৰা।
অহ
হয়নে হাজাৰ টকানো কঞ্চা চলিব পাৰি এতিয়া বাকী যদি তোমাৰ মোক ক'বাত সোমাও নহয় ক'বাত কিবা জব টব এটা সৰুকে পাৰ্ট টাইম জব এটা কৰো তেতিয়া মানে হাঁত খৰচটাতো কিবা এটা ওলাই থাকিব।
অহঁ কৰিবা ভাত খৰচো ওলাই থাকিব।
অঁহ তেতিয়া হাত খৰচটো ওলাই থাকিলে মানে এই এতিয়া কিবা এটা খাম বুলি কলে এতিয়া কিবা এটা খাম বুলি কলে আকৌ ভাবিব লাগে ধৰা ঘৰতো পইচা নিদিয়ে এতিয়া দিয়ে বাকী খোৱা বোৱা নিদিয়ে খোৱা বোৱা নিজৰ এই খোৱা বোৱা এই হাজাৰ টকাত মই কৰিব লাগিব গোটেই মাহটো।
সেইটোয়েতো হাজাৰ টকাটো নহব নহঁ।
নহয় আমাৰ ছোৱালী মানুহ হলেও লোৱা মানুহো নহয় মোৰ মানে আমাৰ খৰচা বহুত বাঢ়ি যায়।
সেইটোৱে আৰু।
এইটো খৰচা সেইটো খৰচা আকৌ ৰিচাৰ্জটোতো মাহে মাহে আছেই চাৰে তিনিশ।
অহঁ।
বাকী কোৱা।
কি কবা আৰু।
তাকে মইয়ো কৰি আছো বাৰু বিজনেছ এটা সৰু সুৰাকে
কৰি আছা নহঁ, এনেই কি কি কিহৰ কি কি বিজনেছ
অ মোৰটো এই কি বুলি কয় এ উলেদি গোঠে যে
অহঁ
সেইবোৰে কৰি আছোঁ।
আৰু ওলেদি গোথা টো নহঁ
অঁ।
লৈ যা।
তাকেই কৰি আছো আৰু সৰু সুৰাকে।
অঁ এই এইটো- উম আজি ভাবিছোঁ
যাব পাৰ তোমাৰ টাউন যোৱা কথা আছে মানে টাউনলে গ'লে মানে তোমাৰ- টাউনলৈ যাবলগীয়া বহুত হৈ- এই এইটো মোৰ পি আৰ চিখন উলিয়াব লাগে মানে কলা- কিবা পাবলৈ আছিলে কিন্তু নাপালো। এই এইটো তোমাৰ- মানে নাছিলে তাৰপিছত এইবাৰ এইবাৰ এপ্লাই কৰিব লাগিব। ব।
অঁ কাগজ পাতি ক্লিয়াৰ কৰিব লাগে এতিয়াই।
অঁ কাগজ পাতি ক্লিয়াৰ হ'লে বাৰু এইবাৰ পায় যাম।
উম ক্লিয়াৰ থাকিলে ভালেই বাৰু।
হাঁ হাঁ?
ক্লিয়াৰ থাকিলে ভালেই কৈছোঁ।
তুমি আহ তুমি এবাৰ নোপোৱা নেকি নেপালা?
হা হা?
তুমি পাবা নেকি।
কি যে বুজা নাই মই নেটৱৰ্কতটো পোৱা নাই তোমাৰ।
স্কলাৰশ্বিপ পোৱা নাই নেকি?
নাই মই কৰাই নাই।
অঁ। ন ইয়াত পৰি গ'ল গোটেইকেইডাল।
কৰিব লাগিব বাৰু।
তাৰপিছত বাকী তোমাৰ- কোৱা ঘৰত তোমাৰ কোন কোন আছে?
মা, দেউতা, ভন্টি, মই, দাদা, তোমালোকৰ?
অঁ মোৰো মা, দেউতা, বা আৰু মই।
অঁ অঁ ঠিকেই আছে দিয়া।
ঠিক আছে দিয়া হ'ব ন।
অঁ হ'ব দিয়া ৰাখিছো।
আহ আহ ৰাখিছো কল কৰিম দি